হেল্ল'
কি কৰি আছা?
অহ এনেই আছো। গধূলি সময় গৰম ন বাহিৰত অলপ ঘূৰা ঘূৰি কৰিছো। ইমান গৰম।
বহুত গৰম দিয়া কিবা খালা নে নাই অ?
খালো আহি খালো চা খালো খাই কেনে অলপ মেগি বনাই খালো। মেগী
মেগি বনাইছা কেনেকে বনাইছা কোনটো ষ্টাইলত বনাইছা অ মেগি?
মেগীতো অলপমান বইল কৰি ললো আৰু অলপমান দুই মিনিট মান বইল কৰি ললো লৈ কে আহ সেইখিনি মেগি খিনি আকৌ পানী পৰা উঠাই ললো লৈ। কেৰাহীটো গৰম কৰি অলপমান তেল দিলোঁ। তাতে অলপ পিয়াজ জলকীয়া দিলো। দি মেগী মছলা দিলোঁ। তাৰপাছত অলপ লাৰ লাৰিকে হৈ গল সেনেকে আমি বনাও। তুমি কেনেকে বনোৱা?
মেগিটো বইল ক লও
কি কলা?
মেগী টো মানে উহাই লওঁ আৰু
অহ অলপ বইল কৰি লও উহে লও
উহাই উহাইতোত পানীটো পেলাই দিওঁ মই
অহ।
পানীটো পেলাই দিয়াৰ পিছত আকৌ সেইটো মানে মচলাবোৰ ওলাই লওঁ পিয়াজ ওলাই লওঁ সেইটো মানে তেলত দিওঁ তেলত দি কেনে ভাজি দিওঁ তাতে অলপমান তোমাৰ মাখন দিও মই মাখনৰ পিছত অলপমান জিৰিছ চবজি আছে বি সেইবোৰ দিওঁ তাৰপিছত তোমাৰ আৰু মই সে মই সেও দিওঁ মানে তোমাৰ
অ।
আৰু মছলা দিওঁ, অলপ অলপ জিৰা দিওঁ, হালধি দিওঁ, জলকীয়া দিওঁ অ গাজৰ দিওঁ চচ দিওঁ, এনেকে দিওঁ আৰু চব বস্তু।
সেইবিলাক দিলে অলপ বেছি হয় সেইবিলাক দিলে অলপ বেছি হয়
বেছি হয় বিৰাট সোৱাদো হয় মানে।
সোৱাদতটো হ'বই ইমান বিলাক বস্তু দিয়া। মই আৰু সেইবিলাক নিদিওঁ আৰু মই এনে হেৰিকে বনাই থওঁ এনে বনাই থৈ দিওঁ আৰু সাধাৰণ কৰি বনাই থৈ দিওঁ। হেল্ল' হেল্ল'। হেল্ল' হেল্ল'। হেল্ল'।
হেল্ল'।
নেটৱৰ্কৰ প্ৰব্লেম হৈছে। অ এতিয়াহে পালো বহুত সময় পোৱা নাছিলোঁ। কিয়বা? নেটৱৰ্কৰ কাৰণে নেকি?
হেল্ল'।
এতিয়া তুমি ক'ত আছা? বাহিৰত নে ভিতৰত নে, হেল্ল'। এতিয়া ক'ত আছা তুমি? এতিয়া কত আছা? হেল্ল'। এতিয়া ক'ত আছা বাহিৰত নে ভিতৰত? ফেনৰ তলত নে বাহিৰত আছা? অহ। মই বাহিৰত আছোঁ মই অলপ বাহিৰত বতাহ খাই আছোঁ।
বাহিৰত বহিছা মই নাই নাই এতিয়া পাইছো দিয়ক। আৰু প্ৰব্লেম নহয় দিয়ক।
ৰাতি ভাত খোৱা নাই ৰুটি খোৱা?
ৰাতি মই একো নেখাও। মাজে সময়ে মানে মাজে সময়ে ৰুটি খাব ৰুটি খাওঁ, কিন্তু মাজে সময়ে নেখাও।
অ মাজে মাজে ৰুটি নোখোৱা। কি খোৱা?
তুমি যে মোক এ বি বিহুৰ সময়ত যে তুমি মোক যে এবাৰ কিবা এটা দিছিলা খাবলে বগা ৰঙৰ দৈ ছিৰা? আছিলে নেকি সেইটো কেনেকে বনাইছিলা?
দৈ চিৰা চিৰা খাই ভাল পাওঁ নেকি? তেনে আহিবা আমাৰ ঘৰত দৈ আছে দৈ আছে।
দৈ আছে নেকি? কেনেকে সে তৈয়াৰী কৰিছিলা?
দৈতটো আৰু গোটেইখিনি যোগাৰ খিনি মোক যেনেকে খাবলৈ দিলা তুমি কেনেকে তৈয়াৰ কৰিছিলা?
উম গাখীৰ ৰাখো না নেপালিৰ পৰা গাখীৰটো আমি মানে মানে হেৰি বনাই থৈ দিওঁ নপগাকে দৈ বনাই থৈ দিওঁ। থৈ দি তাৰ পিছত গুুৰ গুুৰ গুুৰ গুুৰ গলাই থৈ দিওঁ।
অ।
তাৰপাছত আহ দুইদিন পিছত হয় আৰু দে এইটো
অ অ
নহলে চিৰা আনো চিৰাগিলা ধুই থৈ দিওঁ। তাৰপিছত বাতিত আগতে চিৰাৰাকেইটা দিলো তাৰ পিছত দৈ দিলো তাৰ পিছত গুড় দিলো অকণমান নিমখ দিলো হজম হোৱাৰ কাৰণে অ।
অ তাৰপিছত?
এ দিলো তাৰ লগত আৰু কেতিয়াবা মিঠা চিঠা থাকিলে দিওঁ আৰু গৰুমি এৰি মিঠাই গোল্লা ৰসগোল্লা
হয় নেকি আৰু আৰু?
এইটো খাই ভাল লাগে আৰু। কেতিয়াও ক্ৰীম থাকিলে ক্ৰীমো দিওঁ দৈৰ ওপৰত। নাথাকিলে নিদিওঁ। তুমি ভাল পোৱা দৈ চিৰা‌ খাই?
মই দৈ চিৰা খাই বিৰাট ভাল পাওঁ, আৰু সেই বিহুত যে আপুনি দিছিলে সেইটো জলপানটো খাই মানে ভাল লাগিছে আৰু ধৰক মনত পৰে সেইটো খাই থাকো আৰু মাজেও মই দিয়ে মানে দি দিয়ে ন আপুনি সেনেকে আৰু যে কিবা চুঙা পিঠাত টো যে আছে চুঙা পিঠাটো কেনেকে বনোৱা?
চুঙা পিঠা চুঙা পিঠাটো বৰা চাউল বৰা চাল চাউল বৰা চাউল যে আছে। বৰা চাউল টো অ। সেইটো মানে তিয়াই থৈ দিওঁ। তিয়াই থৈ তাৰপাছত আধৰ দহ মিনিট মান তিয়াই থওঁ আৰু, আধা ঘণ্টা দহ মিনিট সনেকে তিয়াই থওঁ তাৰ পাছত উঠাই লওঁ ভালকে ধুলো চাউকেইটাক ভালকে ধুলো শুনি আছা না হেল্ল হেল্ল' শুনি আছ না?
হয় অ শুনি আছো অ
অ তাছত বাহ বাহৰ চুঙা এটা আনিলো বাহ গছৰ পৰা কেঁচা বাহ। আমাৰ গছ আছে কেঁচা বাহৰ শুনিছানে হেল্ল' হেল্ল' হেল্ল'। উ।
নহ।
হেল্ল'
অ অ শুনি আছো তুমি নপোৱা কিয় তিল পিঠা কেনেকে বনায়
কেঁচা, কেঁচা বাঁহ এটা আনিলো, চুঙা বনালো। বনাই মানে এটা এট এট তাতে মানে বাঁহৰ গাঁঠিটো তাতে ফুটা কৰিলো। এটা চাইড ফুটা কৰিলো আৰু গা-গাঁঠিটোত ফুটা কৰিব নালাগে। এ খোলা চাইদত ফূটা কৰিলো। কৰি কিনে
অ'।
হেৰি চাউল কেইটা দিলো বৰা চাউল কেইটা তাতে দি দিলো এতিয়া সোমাইছ। চুঙাটোৰ ভিতৰত দি কেনে অ খেৰ-খেৰ চিনি পোৱা খেৰ। ধান খেৰ, ধান খেৰ ধান খেৰ সেই ধান খেৰেদি চুঙাটোত সোমাই দিলো, সোপা দিলো সোমাই দিব লাগিব অলপমান নলা পুৰা নাযা কৰি।
আহ'।
তাৰপাছত জুইকোৰা জ্বালিলো, একোৰা জুই জ্বালিলো
অ, অ' তাৰপিছত
জুই কুৰা ভালকে উঠাব লাগিব আৰু। উঠাৰ পিছত চুঙাত টো যিমানে জুইট দিলো আৰু
মই তিল পিঠা বনাইছিলো, আজি।
উম।
জানানে?
আজি, তিল পিঠা।
উম।
তিল পিঠাটো মানে, তিল পিঠা মানে তোমাৰ তিল মানে জানানে নাই, তিল, গুড় লগ লগাই মানে একবিধ পিঠা বনাইছিলো। তোমাৰ ধৰা মানে আৰু মই মানে তিল পিঠাটো খাই ভাল পাওঁ আৰু তিল পিঠাটো সোৱাদটো মানে ভাল লাগে অলপমান তোমাৰ, বহুত ভাল লাগে আৰু বস্তুটো নৰম হয় বস্তুটো খাবলে। ভাল লাগে আৰু খাই। প্ৰথমতে, মানে চাউলটো গুড়া কৰি পাতত কল ৰুটিৰ দৰে কৰা হয় যায় কৰো তাৰ পিছত তাৰে ভিতৰত তিল দিও গু়ড় দিও। সেইটো মিচ মিক্স কৰি লওঁ আৰু তাৰ পিছত সেইটো তোমাৰ অ বঢ়িয়া কে গুলৰ দৰে টোলত দৰে মৰিয়াই দিওঁ। তাৰপিছত অ খিনি অলপমান থাপ ভাপ নহয় আৰু অলপমান গৰম খাবলে দিও গৰম হলে মানে ভাল হয় আৰু তাৰ পিছত তোমাৰ ভাল লাগে। তিল পিঠাটো মই বিৰাত ভাল পাওঁ তিল পিঠা আৰু তিলৰ লাৰু টো খাই মানে ভাল লাগে। তিল তিলৰ লাৰুটো তোমাৰ একেহে একে বনাব পাৰি তুমি সেই কৰিব পাৰি সেই কৰিব পাৰা তিল খিনি মানে গুৰা কৰি ফেলাই তাতে গুড় দিবা হা
আহ হয়।
গুড় দিয়াৰ পিছত তুমি তাতে অলপমান অ মই গুড়-গুড় আৰু তিলে দিও আৰু। তিলখিনি আকৌ ভাজিব লাগে দিয়াচোন ভজাৰ পিছত গুড় দিও তি তিল দিও সেনেকে বঢ়িয়াকে তাৰপিছত অ লাৰু এটা বনাও সেনেকে আৰু আমাৰ লাৰু কেইটা টান হ'বলৈ দিব। টান হোৱাৰ পিছত সেইটো তিলৰ লাৰু বিৰাট সোৱাদ লাগে খাই। তুমি এবাৰ চেষ্টা কৰি চাবাচোন।
মই চিচটেমটো বেলেগ-বেলেগ কে বনাও।
আহ তুমি যে নাৰিকল পিঠা বনাইছিলা কেনেকে বনাইছিলা?
বৰা চলৰ
অ বৰাচাউলৰ।
অ বৰাচাউলকেইটা তাৰমানে আধা ঘণ্টা তিয়াই থব লাগে
অ।
তিয়াই থৈ ভালকে ধুই কেনে, অলপো পানী নোহোৱা কৰি উঠাই থব লাগিব। পানী থাকিব নালাগে আৰু। তাৰপিছত ঢেঁকীত খুন্দিলোঁ।
উম।
হেল্ল',
শুনি আছোঁ। তাৰ পিছত কি কৰা?
খুন্দাৰ পিছত আৰু অ অলপমান তিপিঠলে আৰু আনি কেনে ফিজত থৈ দিলো। ফিজত থলে কৰিব ভাল লাগে। তাৰ পাছত নাৰিকল ৰুকিলো কাট
হয় নেকি? নাৰিকলো ৰুকিব লাগে ন, কষ্ট হয় দিয়া।
নাৰিকল ৰুকিলোঁ, ৰুকি আকৌ নাৰিকলখিনি ভাজিলোঁ গুৰেদি।
অ ভাজিছানে কিটো । ভাজিবও লাগে ন অলপ কাহাৰকে ভাজিব লাগে তেতিয়া পিঠাটো বেয়া নহয় কিছুদিন চলে আৰু।
কি হেৰি কৰিলোঁ ভাজিলোঁ, ভাজি কেনে আৰু তাখন বহাই দিলো দি বৰা চাউল খিনি গুড়া খিনি আনিলো, আনি আৰু পিঠা বনালো। গল কৰি তিনি তাৰ পাছত আকৌ নাৰিকলখিনি দিলোঁ, দি কিনে আকৌ ৰোল বনাব লাগে। ৰোলৰ দাৰাই কৰোঁ আৰু তাৰপিছত থৈ-থৈ-থৈ দিম আৰু। থৈ দিওঁ। অলপ-অলপ ত থাকি কিনে থৈ দিওঁ।
আমাৰ মানে তোমাৰ বিহুত মানে এইটোৱে বিশেষ আৰু। হয়নে?
অহ। ভাল লাগে আৰু এইটো চিজনত বিহু চিজনত আৰু